অ', শুনিছানে?
অ', শুনিছো কোৱা।
কি কৰিছা?
কি কৰি আছা এনেই আছো ৰ'বা, তুমি কি কৰিছা?
এই মইও আছোঁ এনেই।
চাহ পানী খালা, মই খালো ৰ'বা আজি পিছে কিহেদি খালা কোৱাচোন?
আজি মই পিঠা বনাইছিলোঁ।
তেনেকে খালোঁ। এই তেলত, তেলত বনাই যে আটাৰে।
অ', অ'।
সেইয়া বনাইছিলো। বাকী তোমাৰ?
কি ক'লা?
বাকি ভালনে তোমাৰ খবৰ?
অ ভাল, ভাল মানে আৰু ভাল বেয়াৰ মাজতে মানে অলপ অসুখ হোৱাৰ দৰে হৈ আছে আৰু। তোমাৰ--উম। এই মানে গৰম বন্ধ মানে আৰু ফুৰিবলৈ যাম বুলি ভাবি আছো আৰু গৰম বন্ধত।
অ, যাবা, যাবা পিছতটো আৰু সময় নাপায়েই স্কু
এ, সময় নাপাও মানে মানে এইবাৰ পৰীক্ষাও আহিল ফাইনেল একজামো আহি যাব আমাৰ এইচ এচ চেকেণ্ড ইয়েৰৰ তাৰপিছত সময়টো নিমিলিবই সেইবাবে আৰু যাম বুলি ভাবিছো আৰু এইবাৰ। যোৱা হয় এ হ'ব পাৰে বা নহ'বও পাৰে সেইটো নাজা জানো বাৰু মই ঠিক তুমি তুমি যাবানে ক'ৰবালে?
অ, মই মানে মোৰ গাঁৱলে আহিছো ফুৰি, ফুৰিয়ে আছো বাৰু।
অ, গাঁৱৰ পৰিৱেশটো বাৰু ভাল লাগে। গাঁৱৰ পৰিৱেশটো ভাল ভাল মানে আৰু চহৰৰ চহৰৰ মানুহবিলাকে মানে গাঁৱত আহি ভাল পায় আৰু আমিটো আমিও গাঁৱতহে ভালপাওঁ আৰু। চহৰত যাই আমি মানে কেনেকুৱা আমি গাঁৱৰ মানুহ ন চহৰত যাই আমি দুইদিন থাকিব নোৱাৰাৰ দৰেহে আৰু এনেকুৱা লাগে আৰু গা মানে আমাৰ এইটো মানে ফিল্ডৰ কেনেকুৱা মানে তাত মানে প্ৰদূষণবোৰ বেছি হয় বা আমাৰ তাৰ মানে পৰিৱেশটোৰ লগত আমি মিলিব নোৱাৰাৰ দৰে হৈ যাওঁ আৰু তাত গ'লে মই মই নিজৰ অনুভৱটো কৈছো আৰু।
হয় হয় হয় এটা এটা এটা জেগাত থাকি থাকি বেলেগ এটাত যায় এনেও পুতুককে মন তাত স্থায়ী হ'ব নোৱাৰো হয়নে?
হয় হয় হয় মানে কেনেকুৱা আৰু তাত উম দুদিন মান থাকিলে বাৰু এডজাষ্ট হ'ব পাৰিম বাৰু সেইটো ভাবো মই কিন্তু আৰু মিলিব পৰাটো পতককে তাত ন মানুহ বোৰৰ লগত বা আমাৰ চহৰৰ মানুহবিলাক কেনেকুৱা মানে আমাৰ ধৰি লোৱা চহৰৰ মানুহবিলাক এনেকুৱা আমাৰ মানে কি এই চববোৰ ৰুমতে থাকে বা নিজৰ ঘৰতে থাকে, ক'ৰবালৈ ওলাই গ'লেও নিজে যাব মানে কি আমাৰ গাঁৱৰ মানুহবোৰ এনেকুৱা মানে আমি লগে-ভাগে থাকো বা আমাৰ লগে-ভাগে আমি আমাৰ আমি মানে কথাবোৰ বা কথা-বতৰা কৰি থাকো বা আমি ধৰি লোৱা কিবা অলপ বনালে সেইবোৰে আমি আদান-প্ৰদান কৰি খাওঁ বা আমাৰ মানে কেনেকুৱা আৰু কিবা এটা পালো ভগাই খালো সেনে ধৰণৰ আৰু গাঁৱৰ চহৰৰ মানুহবোৰৰ বাৰু আছে কিছু সংখ্যকৰ কিন্তু বহুত তৰ আৰু সেইটো নাই আৰু মই দেখো আৰু এনেধৰণে। এই তুমি হয় হয় কোৱা।
এনে তুমি কেতিয়াবা পাহাৰীয়া অঞ্চলত গৈ পাইছানে?
এ পাইছো পাইছো দুবাৰমান পালো আৰু বেছি যোৱা নাই বাৰু আমাৰ ওচৰৰ পৰা পাহাৰো বেছি দূৰত নাই বাৰু কিন্তু আমাৰ মানে মা-দেউতাই ইমান যাব নিদিয়ে আৰু নোকোৱাকৈ গ'লে যাওঁ আৰু কেতিয়াবা। মানে কেনো এই অনুভৱটো বহুত ধুনীয়া মানে কেনেকুৱা চাবা তুমি পাহাৰীয়া অঞ্চলত তুমি ধৰি লোৱা গৰম দিনত মোৰ মতে গৰম দিনতো যাব লাগে বা মানে কেনেকুৱা তুমি যদি জাগাটোৰ মানে অনুভৱ কৰিব বিচাৰা তুমি সেই মানে চাই আনন্দিত ভাল পাব বিচাৰা তেতিয়া তুমি মানে বৰষুণ দিয়া টাইমত যোৱা। মানে কেনেকুৱা তুমি পাহাৰৰ ওপৰৰ পৰাই যেতিয়া তলৰ মানে ভিওটো চাবা ন তোমাৰ এটা বম আনন্দ লাগি যাব আৰু, ঠিক আৰু গৰমৰ দিনতো যাব লাগে মানে গৰমৰ দিনত গে'লে কেনেকুৱা আৰু তুমি এ মানে বস্তুটো ভাল পাবা আৰু। মানে চাই ভাল পাবা বা আমাৰ পাহাৰৰ ধৰি লোৱা কেনেকুৱা এবাৰ মোৰ লগত কেনে এটা ইনঞ্চিদেণ্ট হল মানে আমি গ'লো গ'লো পাহাৰীয়া পাহাৰত আমি সাত, আঠজন মান লো'গ গৈছিলো আৰু মানে কেনেকুৱা তাৰ এটা ৱাটাৰ ফল আছে মানে ঝৰ্ণা বুলি কয় সেইটো আছে সেইটো চা সেইটোত গা ধুম বুলি গো মানে বদলটোো মানে গৰম মানে এ আগৰ বছৰ চাগে আগৰ বছৰে অ' এনেকুৱাটাই মতে বহুত গৰম দি আছিল তাৰপিছ গা ধুম বুলি গলো লগে লগে তাৰপিছত গা ধুওঁ কিন্ততে আমি আমে মানে কেনেকুৱা আমি তিনিটা মান বজাত আহিম আৰু সেনেধৰণে কিছিলো তাৰ পিছত আমি, চাৰিজন মানে গা গা পা ধুলো ধুই উঠি কিবা খা বুলি গলো খাওঁ বুলি যাওঁতে মানে কেনেকুৱা পাহাৰৰওপৰত আমি ফল দেখিলো আৰু, মানে কেনে আমি এইবাগে নাচপতি দেখি নাচপতি কি মানে পাহাৰৰ নচপতিবোৰ এনেকুৱা হ ন তাৰমানে মই এ ঘৰলৈও লৈ আহিলো পিছত খাই কিন্তে, মানে মানে পাহাৰৰ বস্তু বোৰৰ সদে বেলেগ আৰু মই যিমান দূৰ মানে খাই পাইছো আৰু ঠিক তাৰ পিছত পাহাৰত আমি গলো যাই পিনে আমি নামি আহিলো পাহাৰৰ পৰা পাহাৰৰ পৰাই মানে কেনেকুৱা আমি যোনটো ৰা্তাৰে গৈছো ন সেইটো মানে, চ চেৰি আছে আৰু খব খবলেি তাৰ পিছ খব কপলিূৰে উঠি গলো উঠিৱাৰিছ আমি নুম আহিব টাইমত এনেকুৱা হল। মানে দুটামান লগে আৰু জজ উঠাই দিলে আৰু কেনেকুৱা, য এই খপ খপলিৰে কিমান যাবি আৰু মানে মাজেৰে যাওঁ পাহাৰৰ মানে গছ গছনিৰ মাজেৰে মানে আৰু য মানে ক'লে এটাই ক'লে নাযাওঁ, তাৰপিছত ক'লে তই নোৱাৰাৰে তই মানে তই নৰা আৰু এনেকৈ ক'লে তাৰপিছত গোটেইাৰ জছ চিতিকাল চাৰিজন মান আমি বেলেগকৈ গৈছিলো আৰু তাৰ পিছত নুমি গ'লো নুমি যোৱাৰ পিছত কেনেকুৱা হল আমি নুমি যাই কিন্তু আধামান পালো পোৱাৰ পিছত এনেকুৱা এটা ইনচিডেন্ট হল, মানে দুইজনমান লগ আৰু আমাৰ আমাৰ পৰাই মই ক'লো কে তুহন ভাল ৰাস্তাইতে যা আমি অলপ বেয়া ৰাস্তা যাওঁ আমি দুজন বেলেগ ৰাস্তাদি গ' ন দুইজন বেলেগ ৰাস্তা দি তাৰপিছত যোন দুজন বা ভাল ৰাস্তাইদি গলে তেওঁ দুজনে মানে অলপ মানে অলপ আগত হাগি যোৱা গো গো কি বুলি কয় এইটো হাতীৰ কপাল দেখিলে মানে গৰম গৰম ফ্ৰেছ তাৰ পিছত দেখিলে দেখি পা দেখি পাই সি কেনেকুৱা হল ইয়াৰ মানে বহুত ভয় লাগিলে খামি উতাই দিলে। দিয়াৰ পিছত ই মানে কেনেকুৱা আমাক আটাফাৰিলে আৰু আটা ফাৰাতে আমি গলো যোৱাৰ পিছত মানে সি বিহুত হব বাকী আৰু মানে এনেকুৱা ভয় লাগিছে তাক তাৰপিছত কিবাকে নুমাই আনিলো আৰু তাক তাৰ পিছতিনে সি কৈ তোন তটোৰ কথাাৰ মই জীৱনতো নাযা এনেকুৱা ইনঞ্চিডেণ্ট বোৰ আৰু ভাল লাগে আৰু আমাৰ মানে মনত পৰে আৰু যেনেকে তুমি পাহাৰৰ কোৱাৰ লগে লগে এইটো ইঞ্চিডেণ্ট বনত পৰিলে আৰু মই কেনেকুৱা ভাবো মই আমাৰ পাহাৰৰ মানে বস্তু বোৰ তুমি চাবা পাহাৰীয়া অঞ্চলত যিবোৰ বস্তু পোৱা তুমি যেনে, তামোলে হওক বা আমাৰ ফল মূল বোৰে হওক তুমি তাৰ দাম কম পাবা মানে কম দামত পাবা আৰু ফল মূল যেনে নাচ প্ৰতিবা তুমি আহ আপেল বাৰু আমাৰ ইয়াত নাপায় বাৰু ইমান পাহাৰ পাহাৰ বিলাকত তুমি কাশ্মিৰ যদি
যেনে পাহাৰৱা কলগছ পায়।
অ' অ' মানে সেইবোৰৰ দাম বহুত কম আৰু মই যি যি দোৰ জানো আৰু মই যিমান চাই পাইছো কিন্তু তুমি ইয়াৰ আমাৰ আহ মানে সম সম অঞ্চলত পোৱা বস্তুবোৰ তুমি খাবলৈ যাবা তাত মানে তুমি ধৰি লোৱা চিপছ খা যিটো পাঁচ টকীয়া পাঁচটকীয়া দামৰ চিপছ সেইটো তোমাক ৰবা বিশ টকা লাগিব আৰু তুমি যি বস্তুৱে নহওক এটা তুমি এক লিটাৰৰ পানীৰ বটলত নিব যাবা ইয়াতে বিশ টকা এতে আশী টকা মানে দামবোৰ মানে ইয়াতকে মানে কষ্ট হয় নত নিওঁতে সপ্তাহত, বহুত উপৰলৈ নিবা সপ্তাহ দু তিনিবাৰ তাহান বস্তুবোৰ নিবই লাগে সেই হিচাপে আৰু তাহৰ দামটো কাটি লয় আৰু মই সেইটো মানে বুজি পাওঁ আৰু তুমি এনে যাই পাইছা নে কেতিয়াবা পাহাৰীয়া অঞ্চলত
হয়, হয়, যাই পাইছো, মানে পাহাৰীয়া অঞ্চলত খুবেই ভাল লাগে। মই এবাৰ মানে মোৰ তাত মানে মোৰ ৰিলেটিভ এজন আছে মোৰে পৰিয়ালৰ তেখেত ৰ ঘৰত গৈছিলোঁ আৰু মানে, যায় পেলাই সেইটো সময়ত বৰ সেই হয় হয়, সেনে সেইটো হয়, সেইটো সময়ত মানে বৰষুণ দি আছিলে আৰু ত' মানে বৰষুণ দিওঁতে বৰষুণ দিয়া সময়ত মানে এনেকুৱা মানে কিবা এটা এনেকুৱা ভয় হয় যে মাটিবোৰ সহি যায় নেকি, মানে এনেকুৱা হৈ থৈ যায় হয়নে?
সেইটো হয় বাৰু, মানে কি কেনেকুৱা আমি থাকি পোৱা নাই ন' মই সেইটো বস্তু ভয়তো খাই পোৱা নাই বাৰু, মানে আমি চাবলৈ যাওঁ আৰু গুচি আহোঁ আৰু এনেকুৱা ধৰণে য যোৱা যায় আৰু আমৰ।
হয়, হয় মই মানে থাকিছিলো একবাৰ ত' মোৰ ৰাতি টোপনিয়ে নাহিলে মোৰ ভয়তে মানে। মানে এনেকুৱা হৈছিলে বহুত বহুত জোৰত বৰষুণ দিছিলে। বৰষুণৰ ফলত মানে কি হ'ল মানে মাটিবোৰ সহি যায় বুলি ভয় লাগে ন' মাটিবোৰ মানে এনেকুৱা হয় যে মানে কিছুমান এঘৰ মানে এঘৰৰ মানুহৰ মাটিবোৰ এনেকুৱা মানে, মানে জানেচোন আৰু তুমি। চাৰি চাৰিকুণীয়া টাইপৰ মাটিখিনি যি যোনখিনি ঘৰটো আছে সেইখিনি মাটিখিনি উঠা। তাৰপিছৰ মাটিখিনি একদম তললৈকে মানে গ যেনেকে গৰা খহনীয়া হৈ পেলাই মাটি খহি যায়। ঠিক তেনেকুৱা হয়নে? ত' মানে খুবেই খুবেই ভয় লাগে। তাত যিমান গছ গছনি আছে গছ গছনিবোৰে বোৰৰ কাৰণেই বাৰু আজি সেই ঘৰবোৰ বাচি আছে নহ'লে সেইবোৰ যদি গছ গছনি নাথাকিলে হয়। সেইবোৰ ঘৰ থাকিলে হয় জানো নাথাকিলে হয় হয় নে?
হয়, হয়, মানে কেনেকুৱা পাহাৰীয়া অঞ্চলৰ মানুহবোৰ মানে আমি যি মই যিমান দূৰ গম পাওঁ আৰু মানে কষ্টকৰ আৰু জিৱনটো। মানে আমি যাই তাত দুদিনো থাকিব নোৱাৰিম আৰু সেনেকুৱা মোৰ ভাৱ অনুভৱ হয় বা মানে কেনেকুৱা তুমি চাবা পানী এ পানী এবাল্টিং নিবলৈ হলেও ওপৰলৈ যাব লাগিব তুমি। গোটেই ওপৰ তলৰ পৰাই পানী এক বাল্টি নিব লগা হলে ওপৰৰ পৰাই যাওঁতে তোমাৰ কিমান কষ্ট হয়। ঠিক সেইদৰে তুমি চাবা, আহ তাত তোমাৰ জীৱ জন্তুৰ বাবে ভয় মানে কেতিয়া কি বাঘে আক্ৰমণ কৰে, না হাতীয়ে আক্ৰমণ কৰে তুমি নাজানা ঠিকেই সেইদৰে আৰু কষ্টকৰ জীৱনৰ মাজতো তেওঁলোক আৰু জীয়াই থাকে আৰু মোৰ যিমান দূৰ জানো মানে আৰু জীয়াই থাক তেওঁলোকে আৰু সেইদৰে থাকি ভাল পায় মানে তেওঁলোকৰ বাবে আৰু পাহাৰখনেই মেইন মানে পাহাৰৰ বস্তুবোৰ বা তেওঁলোকে পাহাৰৰ লগত যিমান দূৰ মানে নিজক ফিল কৰে আৰু সেইটো আমি ফিল কৰিব নোৱাৰো আৰু মই যিমান দূৰ- আৰু মানে চাবা চাবা আমি আমিতো পাহাৰত নাথাকো আমি মই মই যিমান দূৰ জানো পাহ পাহাৰীয়া অঞ্চলতকৈ আমি বাৰু বহুত সুখত আছো বুলি মই ভাবো আৰু। মানে পাহাৰীয়া পাহাৰীয়া অঞ্চলত তুমি থাকিবা। তুমি এদিন তোমাৰ চাবা তোমাৰ নেটৱৰ্ক তোমাৰ নেটৱৰ্কৰ ইছো। আমি এতিয়া তুমি আমি যেনেকৈ কথা পাতি আছো আৰু সনেকৈ কথা পাতিব নোৱাৰিলো হয়। বা অ', ঠিক সেইদৰে আমি মই এবাৰ চাবা ক'ত গলো আ ভূটান চুকী চিনি পোৱা নে? ভূটান চুকীত গলো। এনেকুৱা এটা ইনচিদেন্ত হল মানে মই চাবা তুমি এক কপ চাবা মই কেনেুৱা জাগাত গ'লো ভূটান চকীত যোনটো পিকনিক স্পট। মানে সিবাৰ আৰু পিকনিক খাবলৈ গ'লো। পিকনিক খাবলৈ লগকেইটা গ'লো যোৱাতে উম, আমাৰ আহ মানে যোনটো জাগাত ব গৈছোঁ আমি তাৰে এক তুমি নুমি আহিলে ফুল নেটৱৰ্ক পাবা আৰু এক খপ্লি ওপৰত উঠি গ'লে তুমি অলপো নেটৱৰ্ক নোপোৱা মানে এনেকুৱা কল কৰিব লগা হলে তুমি এক খপলি জানে য'ত দোকানবোৰ আছে ত'ত তুমি নেটৱৰ্ক পাবা য'ত দোকান বোৰ নান য'ত দোকানবোৰ পৰা এক খপলি উঠি গ'লেও তুমি আৰু দোকান মানে খাবলৈ নাপোৱা। উম, মানে খাবলৈ ফোন কৰিব নোৱাৰিবা বা তুমি একো চাব নোৱাৰিবা ঠিক আৰু সেইদৰে মানে নেটৱৰ্কৰ ইছু হ'ব পাৰে, তুমি পানীৰ প্ৰব্লেম চব প্ৰব্লেম মানে পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণে প্ৰব্লেম পোৱা যায় আৰু মই যিমান দূৰ জানো। পিছে তোমাৰ লগত পাহাৰীয়া অঞ্চলৰ বিষয়ে, মোৰো ভাল লাগিল। হ'ব দিয়া পিছত আৰু আলোচনা কৰিম বুলি ভাবিছোঁ। আৰু পিছত আৰু কিবা এটা আলোচনা কৰিম আৰু ইয়াৰ ওপৰতে। ভালদৰে বহি, হ'ব হ'ব ৰাখিছোঁ।